অ কি কৰিছা?
ৰবা। তুমি?
অ মইো এনেই আছো ৰবা। ভাত খালা?
ভাত খালো ৰবা। তুমি খালানে নাই?
মৌ এই মানে খাই লৈ আহি কিনে তোমাক মানে ফোন কৰিলো আৰু কথা এটা পাতো বুলি
আহ কোৱাচোন-
মানে বৰ্তমান আজি তুমিতো দেখিছা এই কেইদিন কিমান গৰম তাৰমানে আমি- সেই কাৰণে আজি জলবায়ু পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰো নেকি?
অ বা খুব সুন্দৰ বিষয়ে বাছি লৈছা দেখোন। আজিৰ মানে বৰ্তমান পৃথিৱীখনৰ এটা গুৰুত্ব- পূৰ্ণ সমস্যা আৰু চিন্তাজনক সমস্যা হৈ পৰিছে এই জলবায়ু পৰিৱৰ্তনটো।
হয় হয়। তুমি একেবাৰে ঠিক। কৈছা আচলতে পৃথিৱীৰ তাপমান দিনে দিনে বৃদ্ধি পাইছে। তুমি অ যি গৰম বাঢ়ি- তাৰে ওপৰতে আমি গম পাব পাৰো যে, ইয়াৰ প্ৰভাৱ সকলোতে দেখা গৈছে। ইমানেই পৃথিৱীৰ তাপমান বাঢ়িছে যে কিবা গৰমত মানুহ- থাকিব নোৱাৰি ক কবাত ঠাণ্ডা জেগা ওলাই নেকি, বৰষুণ দিয়ে নেকি, বৰষুণো নিদিয়ে আনকি তোমাৰ। ইমানেই। তাৰ মানে তোমাৰ আজিকালি ঠাণ্ডা হৈছে মানে গৰম হৈছে নহয় জানো।
হয় হয় তুমি ঠিক কথাই কৈছা মানে- অ অনিয়মিত বৰষুণ বা অনিয়মিত ঠাণ্ডা গৰম চব মিলি মানে- পৃথিৱীৰ ভাৰসাম্যটো মানে নষ্ট কৰি দিছে। কাৰণ- আহ এ শিল্পায়ন হওক বা যান বাহনৰ ধোৱা বনা- ধ্বংস আদি বিভিন্ন কাৰণত পৰিৱেশৰ মানে ভাৰসাম্য নষ্ট হৈ গৈছে। আৰু ইয়াৰ একমাত্ৰ মূল কাৰণ হ'ল মানুহ। মানুহে মানে নিজৰ বসবাহৰ- কাৰণে বিভিন্ন ধৰণৰ গছ-গছনি ধ্বংস কৰি ধ্বংস কৰি দিয়ে যাৰ ফলত মানে জলবায়ুৰ ভাৰসাম্য কমি- মি যায় পৰিৱেশত। তাৰফলত এই অনিয়মিত বৰষুণ হয় আৰু তাৰ ফলত এই অনিয়মি- বৰষুণ বিভিন্ন ধৰণৰ মানুৰ আমাৰ আমাৰ মানুহৰ বিভিন্ন ধৰণৰ সমস্যা হবলগীয়া হয়। বিভিন্ন ধৰণৰ সমস্যা তুমি ভুগিবলগীয়া হয়। তুমি বাতৰিতো শুলিলে দেখাই পাবা এ যে আজি ইমান অমুক ঠাইত- বানপানী হৈছে বা আজি ইমান এইখিনি জেগাত বানপানী হৈছ- ছে বিভিন্ন ধৰণৰ বানপানীৰ সমস্যা তুমি দেখিবলৈ পাবা।
হয় তুমি একেবাৰেই ঠিকে কৈছা। আচলতে অ যিখিনি সমস্যা আজিকালি পৰিৱেশ বা। অ পৰিবেশ বা তোমাৰ জলবায়ু পৰিৱৰ্তনৰ ফলত হৈছে। তাৰকাৰণে আমি গোটেই কেইটাই- ভুক্তভোগীয়া আমি সকলো ভুক্তভোগী। আচলতে বনাঞ্চল ধ্বংস- হয় মোৰ মতে জলবায়ু পৰিৱৰ্তন আটাইতকৈ ডাঙৰ এটা প্ৰ- মানে এটা কাৰণ যে গছ-গছনি যে গছ-গছনি যে আমাৰ কাৰ্বন ডাই অক্সাইড যে- শোষন কৰে বা আমাক যে অক্সিজেন দিয়ে। কিন্তু গছ কটা হলে যে এই গেছ বৃদ্ধি পায়। যেতিয়া আমি গছ কাটো তেতিয়া কি হয় যে কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাই থাকে কাৰণ আমিতো সদায়- আমিতো প্ৰতিটো ছেকেণ্ডত প্ৰতিটো মুহূৰ্ততে কাৰ্বন ডাই অক্সাইড এৰি আছো। যদি আমি বনাঞ্চল ধ্বংস কৰো। আমি গছ-গছনি কাটি থাকো তেতিয়া কি হ'ব যে কাৰ্বন ডাই অক্সাইড বাঢ়ি যাব আৰু তেতিয়া যাৰ ফলত- ইঠামে গ্ৰীণ হাউচ গ্ৰীণ হাউচ গেছত প্ৰভাৱ পৰিব বুজিছা। গতিকে গ্ৰীণ হাউচ গেছ- প্ৰভাৱ পৰিব। যিখিনি গেছে আমাক তাৰ মানে যিখিনি স্তনে স্তৰৰ কাৰণে আমি জীয়াই আছো। যিখ- খিনি চৰে আমাক আহা যোৱাৰ হলেও অলপমান হ'লেও তাৰ মানে আমাক আৱৰি ৰাখি আছে। সেই স্তৰ ৰটো যদি ধ্বংস হৈ যায় সি লাহে লাহে সেই সৰটো ফাত মেলে। তুমি ভাবা যে কিমান খিনি তোমাৰ তাৰ মানে- আমাৰ লচ হব কিমান খিনি আমাৰ আহ কি কয় পৰিৱৰ্তন হব আমাৰ জীৱন যাপন প্ৰণালীটোত। আৰু অকল এনেকুৱাই নহয় যে ই অকল তাৰমানে আমাৰ জলবায়ুৰ ভাৱ পেলায়। গ্ৰীণ- সঞ্চয় ফলত কি হৈছে পৃথিৱীৰ তাপ মান বৃদ্ধি পায়। বহুত খিনি বৃদ্ধি পায় আৰু ইয়াকে দু গ্ল'বেল ৱাৰ্মিং বুলি কোৱা হয়। গ্ল'বেল ৱাৰ্মিং এনেকুৱা এটা সমস্যা যিটো যিটোৰ ফলত। বৰফ গলি সাগৰৰ স্তৰ বৃদ্ধি পাই যায়, বৰফ গলি যায়। ইমানেই তাৰমানে তোমাৰ গ্ল'বেল- ইমানেই গৰম বাঢ়ে। ত তুমি ভাবা যদি বৰফ বৰফ গলি কিনে সাগৰ এখনো সৃষ্টি যে হয়। যদি সাগৰত পানী বৃদ্ধি পাই যায় ত তুমি ভা নিজে ভাবা। যে গ্ল'বেল ৱাৰ্মিঙে আৰু কি কি কৰিব পাৰে নহয় জানো।
হয় হয় তুমি ঠিক কথাই কৈছা আৰু এই গোলকীয় উষ্ণতাৰ ফলত ধৰা উপকূলীয় অঞ্চল- বসবাস কৰা মানুহৰ বাবে বি বিভিন্ন ধৰণৰ বিপদ। বা তেঁওলোকে বিভিন্ন ধৰণৰ সমস্যা সন্মুখীন হ'বলগীয়া হৈছে। এইবিলাকৰ কাৰণতে বহুত ঠাইত বানপানী হব বা ঘূৰ্ণী বতাহ আৰু অতি বৃষ্টি অতি বৃ জীৱাতৰ বাবে প্ৰাকৃতিক দুৰ্যোগ বাঢ়িছে মানে ধৰা এতিয়া অনিয়মিত ভাৱে যদি বৰষুণ দি থাকে। কৃষকসকলৰ তেওঁলোকে দুৰ্গতি নোহোৱা হৈ যায়। কৃষকসকলে সময়মতে বৰষুণ আহ নোপোৱাৰ বাবে সাৱ শস্য নষ্ট হয় আৰু ইয়াৰ ফলত তেওঁলোকৰ অৰ্থনতিক অৱস্থা দুৰ্বল। পৰে আৰু বা কেতিয়া? কেতিয়াবা অনিয়মীয়াকৈ অ বা নেৰানেপৰাকৈ যেতিয়া বৰষুণ দি থাকিব, তেতিয়াও মানে কৃষকসকলৰ জীৱনত। যথেষ্ঠখিনি প্ৰভাৱ পৰে আৰু অনিয়মিত বৰষুণৰ বাবে কৃষি উৎপাদন- কমি গৈছে বা বিভিন্ন ধৰণৰ খাদ্য সংকটৰ সম্ভাৱনাও বাঢ়ি গৈছে ধৰা। কাৰণ খৰাঙত- এতিয়া আমি খেতি খৰাং পৰিস্থিতি যে যিখিনি সময়ত মানে খে বৰষুণ হ'ব লগা হয়। সিখিনি সময়ত যদি নহয় বা যিখিনি সময়ত বৰষুণ দিব নালাগে সেই ত যদি অনিয়মিত বৰষুণ দি থাকে। তেনেহলে আমি যিখিনি খেতি কৰিছো বা যিখিনি খাদ্য হেচিলো। কৰিছো। সেইবিলাকৰ আমি ভাল নাপাম। যাৰ ফলত আমি খাদ্য সংকতৰ মানে সম্ভাৱনাই। খাদ্যয় সম্ভাৱনা দেখা দিছে দিয়াচোন আমাক। আৰু জলবায়ু পৰিৱৰ্তনৰ যথেষ্টখিনি আমাৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ। পেলাইছে কাৰণ গৰম বাঢ়িলে মানুহৰ প্ৰেছাৰ ষ্ট্ৰ হৈ যাব পাৰে বা পানীৰ অভাৱ- হয় আৰু নতুন নতুন ৰোগৰ বি ৰ হয়। আগতে তেনেকে মানুহৰ পানীৰ কোনো ধৰণৰ অভাৱ হোৱা নাছিলে। আজিকালি তুমি ঘৰে ঘৰে দেখা পাবা কোৱাত। পানী শুকাই গৈছে বা দমকলৰ পানী শুকাই গৈছে এইবিলাকৰ কাৰণ মূল কাৰণ হল মানুহেই। মানুহে গছ গছনি কাটি যিবিলাক পৰিক্ষ পৰিস্থিতিৰ মানে সন্মুখীন- কৰিছে নিজে মা নিজে নিজৰ মানে আহ সমস্যাৰ সমস্যাক নিজে নিজে মাতি আনিছে।
হয় তুমি একেবাৰেই ঠিক কৈছা। আচলতে এই জলবায়ু পৰি পৰিৱৰ্তন- বা যিখিনি যিখিনি আজিকালি যিখিনি পৰিৱৰ্তন হৈছে জলবায়ু বা পৰিৱেশত- সেইখিনিৰ কাৰণে আমাৰ কৃষকৰ জীৱন আটাইতকৈ আটাইতকৈ বেছি প্ৰভাৱ পেলাইছে এইখিনি মোৰ মতে। কাৰণ কেনেকুৱা হৈছে যে কৃষক সকলে যদি নিয়মতে তুমি কোৱা ধৰণে যদি নিয়মতে সময়মতে। বৰষুণে নাপায় তেওঁলোকৰ হস্ত ন। শস্য নষ্ট হৈ যায় শস্য নষ্ট হলে কি হয় যে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা দুৰ্বল হৈ- কৰে। তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা দুৰ্বল হলে তোমাৰ আহ। তেনেকেই তোমাৰ আচৰিত ভাৱে আমাৰ চৰকাৰ খনৰো বা আমাৰ দেশখনৰো আৰ্থিক সম। সমস্যা দুৰ্বল হৈ যায়। কাৰণ আমাৰ দেশৰ আটাইতকৈ মুখ্যটো হৈছে কৃষি। কৃষি কৰি কিনি। কিমান মানুহ চলি আছে। আজি কৃষিৰ ফলত আমি কিমান মানুহ আমাৰ যেনে। ধৰি লোৱা আমাৰ অসমখনত আমাৰ চাহ খেতি হয় সেই চাহ খেতিৰ কাৰণে তুমি ভাবা নেকি চাহ খেতি এটা ডাঙৰ- ডাঙৰ ব্যৱসায় নহয় বা ডাঙৰ এটা আমাৰ অৰ্থনৈতিক শক্তি নহয় আটাইতকৈ ডাঙৰ- ভক্তি যদি আমাৰ অসমত হৈছে, সেইটো হৈছে চাহ খেতি। কাৰণ এই চাহ খেতি বি বিদেশ দেশ বিদেশ। হাজাৰ হাজাৰ টকাত লাখ লাখ টকাত তোমাৰ বেচা কিনা বেচা কিনা কৰা হয়। আমদানি ৰপ্তানি। গতিকে যদি সময়মতে বৰষুণে পোৱা নাযায় যদি সময়মতে জলবায়ু আমি সেই জ- কাম কৰিব নাপাও তেতিয়া হ'লে নো কেনেকেনো চব খেতি ভাল হ'ব। আৰু শস্য- নষ্ট হৈ যাব ৰুলেও নষ্ট হ'ব তেনেকে জলায়ু জলবায়ু পৰিৱৰ্তনে স্বাস্থ্যৰ ওপৰতো পেলায়। প্ৰভাৱ পেলাই আৰু জীৱ জন্তুৰ ওপৰতো প্ৰভাৱ পেলায়। যেনেকে বহুত প্ৰাণী কি হৈছে যে। বাসস্থান ধ্বংস হৈছে। বহুত প্ৰাণী তোমাৰ এনেকুৱা হৈছে বিলুপ্ত হৈ বিলুপ্ত হৈ গৈছে। আৰু বহুত প্ৰাণী বিলুপ্ত হব গৈ আছে। যেনেকে এশিঙীয়া গড় আজিকালি মানুহৰ ওপৰত দেখিছানে তুমি এশিঙিয়া গড় ৰ কেনেকে মাৰিব ধৰিছে। কেনেকে চোৰাং চিকাৰী সকলে গড়ৰ গড়ৰ খৰ্গ কাটি কিনে লৈ যায়। আজিকালি অসমত অসমৰ যিটো গৌৰৱ সেই গৌৰৱতটো লাহে লাহে নোহোৱা হৈ আছে। আৰু কিমান যে ঘৰ চিৰিকা। আজিকালি ঘৰচিৰিকা চৰাই ক'তো দেখাই নাপাও। আগতে চোতাল তালত আমাৰ ঘৰৰ চাটত বা তোমালোকৰ ছালৰ ওপৰত তোমাৰ কিমান যে ঘৰ চিৰিকা- কিমান সৰু সৰু ঘৰ চিৰিকা আজিকালি একো নাই তাৰে একমাত্ৰ কাৰণ হৈছে এই- তোমাৰ পৰিৱৰ্তন নহয় জানো।
হয় হয় তুমি ঠিক কথাই কৈছা আচলতে জীৱ জন্তুৰ ওপৰতো ইয়াৰ যথেষ্টখিনি প্ৰভাৱ পৰে। কাৰণ মানুহে যেতিয়া গছ গছনি চব। ধ্বংস কৰি দিব জীৱ জন্তু থাকিবলগীয়া ঠাইখিনিয়ে যদি মানুহে নিজৰ বসবাস স্থান কৰি লৈছে। তেনেহ'লে অ জীৱ জন্তুৱেটো ৰাস্তাৰ বা ৰাজপথৰলৈকে নামি আহিবই লাগিব। যাৰ ফলত তেওঁলোকে বিভিন্ন ধৰণৰ একচিদেন্তৰ সমস্যা। হয় বা আহ যাৰ ফলত তেওঁলোকে মানে আমাৰ মানুহে ধৰা- হঠাতে মানে নাহা বোৱাকৈ তেওঁলোকক মানে বিভিন্ন দুৰ্ঘটনাৰ সন্মুখত তেওঁলোকক। পৰিলগীয়া হয় আৰু ইয়াৰ সমাধান যদি আমি কৰিব বিচাৰো তেনেহলে আমি যথেষ্ট। অ অধিক সংখ্যক মানে গছ গছনি ৰূপণ কৰিব লাগিব বন বন সংৰক্ষন আজিকালি অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে মানে কথাতে কথা এষাৰ আছে ন যে এডাল গছ ৰুপ। এডাল যদি আমি গছ ধ্বংস কৰো তেনেহলে এশডাল গছ ৰুব লাগে মানুহৰতো এশডাল গছ ৰুৱাৰ ক্ষমতাই নাই তেওঁলোকে খালি কাটিবহে জানে যদি এডাল আমি গছ কাটিছো তেনেহলে কম চে কম দুইডাল বা তিনডাল গছ ৰোৱা আমি মানে ক্ষমতা থাকিবই লাগিব তেতিয়াহে যদি আমি পৰিৱেশৰ ভাৰসাম্যতাটো আমি। ৰক্ষা কৰিব পাৰো বা জলবায়ু পৰিৱৰ্তনটো আমি আগ আকৌ আগৰ নিচিনা ভাৰ সেইপত ঘূৰাই আনিব পাৰো।
হয় তুমি একেবাৰে ঠিক কৈছা আচলতে গছ গছনি ৰোপনৰ লগতে আমি আৰু কিছুমান বস্ত কৰিব পাৰো সেইকেইটা হৈছে সৌৰ শক্তি, বায়ু শক্তি আৰু নবীকৰণ যোগ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগ। লাগিব যাৰ ফলত সচিল্লিধে ইন্ধন ব্যৱহাৰ তোমাৰ ক কমি যাব সৌৰ শক্তি যেতিয়া আমি ব্যৱহাৰো আজিকালি বহুতো বহু খিনিয়ে বহু খিনি জেগাতে বা বহু খিনি তেনেকুৱা ঠাইত সৌৰ শক্তি ব্যৱহাৰ কৰা হয় সৌৰ শক্তিৰ প্লেট লগোৱা হয় ঠিক আছে আৰু লগতে বায়ু। শক্তি আৰু ন নবীকৰণ যোগ্য নবীকৰণ যোগ্য শক্তি মানে যিবোৰ বস্তু যিটো। সম্পদ আমি এবাৰ এবাৰ যদি বন্ধ হৈ গৈছে বা এবাৰ যদি ধ্বংস হৈছে আমি সেইটো আকৌ লব আকৌ। আমি উৎপাদন কৰিব পাৰো সেই শক্তি খিনি আমি ব্যৱহাৰ কৰিব লাগিব যেনে সৌৰ শক্তিটো ম মোৰ মতে আটাইতকৈ ডাঙৰ এটা শক্তি যিটো আমি তাৰ মানে ডাৰেক সূৰ্যৰ পৰাই পাওঁ আৰু এই শক্তিয়ে কি হয় যে আমাক। বিদ্যুত প্ৰদান কৰে। গতিকে কিমান ডাঙৰ ভাবা গতিকে আমি এই যিবোৰ ইন্ধয়নৰ কাৰণ ইন্ধন। কাৰণে যিবোৰ আমি কাম কৰি আছো ইন্ধন ব্যৱহাৰ কৰিছো এই ইন্ধনৰ কাম বোৰ আমি কমাব লাগিব। তাইৰ লগতে মই এটা কথা কওঁ যে আমাৰ। জনসাধাৰণো টো এইখিনি ভূমিকা লব লাগিব জনসাধাৰণক সহায় কৰিব লাগিবই লগতে চৰকাৰৰ ভূমিকাও ইয়াৰ ওপৰত অতি গুৰুত্বপূৰ্ণ কাৰণ চৰকাৰে কঠোৰ পৰিবেশন আইন প্ৰণয়নৰ কৰিব। কৰিলেহে বন সংৰক্ষণ কাৰ্যসূচী বৃদ্ধি হব আৰু তেতিয়াহে এইখিনি পৰিৱৰ্তন খিনিত নিয়ন্ত্ৰণত আহিব নহয় জানো।
হয় হয় তুমি ঠিক কথাই কৈছা আমি ধৰা আমাৰ সাধাৰণ সাধাৰণ মানুহৰ লগত চৰকাৰৰ চৰকাৰৰ যথেষ্টখিনি ভূমিকা আগবঢ়াব লাগিব দিয়া। ছোন চৰকাৰে কঠোৰ পৰিবেশ আইন প্ৰণয়ন কৰিব লাগিব আৰু বন সংৰক্ষণ কাৰ্যসূচী বৃদ্ধি কৰিব লাগিব। মানে চ চৰকাৰে এনেকুৱা ধৰণৰ আইন এইলাক বলবৎ কৰিব লাগে যত নেকি আমি যদি সাধাৰণ মানুহে এডাল গছ কাটো তেনেহলে হাজাৰ হাজাৰ টকা যদি ফাইন ভৰিব লগীয়া হয় তে তেতিয়া হলে মানুহ এটা শিক্ষা পাব যে অ গছ পাতিব নালাগে এনেকুৱা ধৰণৰ চৰকাৰে পদক্ষেপ বিলাক আগবঢ়ালেহে হয়তো যদি গছ গছনি কটা সংখ্যাটো বৃদ্ধি সংখ্যা হ্ৰাস পাব পাৰে আৰু চৰকাৰে স্কুল কলেজত এই বি বিষয়ে পাঠ্যক্ৰম বিলাকত মানে এইটো বিষয়ে অন্তৰ্ভুক্ত কৰা উচিত তেতিয়া ছাত্ৰ ছাত্ৰী সকলৰ মাজতো মানে পৰিৱেশক লৈ সচেতনতা শ্ৰী বৃদ্ধি হ'ব বা। তেওঁলোকে ভৱিষ্যতে তেওঁলোকে এই বিষয়টোৰ ওপৰত যথেষ্টখিনি জ্ঞান আহৰণ কৰিব আৰু। উঠি অহা নৱপ্ৰজন্মকো তেওঁলোকে এই বিষয়ত জ্ঞান দিব পাৰিব
হয় তুমি ঠিকে কৈছা আমি সকলোৱে মিলি কিনে এই পৃথিৱীখনক সুৰক্ষিত কৰিব লাগিব। আৰু এই পৃথি পৃথিৱীখন সুৰক্ষিলে প্ৰকৃতিৰ সুৰক্ষা হলে এই পৃথিৱখন আমি সুৰক্ষা ৰক্ষা মানে সুৰা কৰিব পাৰিম আজি আলোচনাৰ পৰা আমাৰ বহু খিনিয় উপকাৰ হলে বহুখিনি কথা জানিব পাৰিম। গতিকে আজিলৈকে ইয়াতে সামৰিছো আমি আগলৈকেও মানে আগলৈকে কথা পাতিম আৰু পিছত কেতিয়াবা।
এনেদৰে বিষয়ত আমি আগলৈকে আৰু কথা পাতি যাম দিয়াচোন।
হয় ঠিক আছে বাৰু দে ধন্যবাদ। হয় হয়।